অ ন
নমস্কাৰ
কি কৰি আছা?
এয়া আছো আছো
আহ আহ বাকী খবৰ খাতি ভাল?
খবৰ খাতি আছোঁ আৰু তোমাৰ কোৱা?
মোৰো এইয়া ভালেই দিয়া
অ অ বাকি ক'ত আছা এতিয়া?
বাকী এ ঘৰতে আছো ওলাই যাম হে লেঠা এটা আছে
উম
টাউনৰ ফালে যাম চাগে
অ অ এতিয়া যাবা আবেলি নে এতিয়া
এ এতিয়াই যাম তোমাৰ বাৰটা মানত
অ অ
এই টাউনত বাইক এখন চাবগৈ লাগে
উম
ইমান বিচাৰি আছোঁ বাইক এখন ল'ম পোৱাই নাই ক'তো
বাইক ললে ভাল হ'ব নে স্কুটি ললে ভাল হ'ব?
তোমাৰ স্কুটি খনতো আছেই!
উম।
এ অকণমান ৰাইট চাইড মাৰিব লাগে যে সেইকাৰণে বাইক এখনে লওঁ।
অ।
ভাল।
ৰাইড কৰিবৰ কাৰণে বাইকে ভাল বাৰু।
উম, স্কুটিত অলপ দিগদাৰ হয়।
উম।
বা
এ দিলাৰ এটাত ফোন কৰিছিলো তাত আছে বোলে তোমাৰ ভাল বাইক এখন।
অ কি কি হেৰি তোমাৰ কেনেকুৱা? এডভেঞ্চাৰ নে এনেকে স্পীডৰ কাৰণে কেনেকুৱা?
এই তোমাৰ বুলেট এখনো আছে। আৰু হিমালয়ন এখন আছে।
অ।
চাই আহোম গৈ যোনখন ভাল লাগে সেইখন চাম আৰু দাম দৰ মিলিলে।
তাকেই বাৰু।
ইমান গাড়ীখন ঠিকি আছে নে এতিয়া?
ঠিকে আছে ঠিকে আছে, চাৰ্ভিচিংহে দিব আছে খালি দিয়াই নাই।
অ।
দিব লাগিব চাগে এইকেইদিনতে।
উম দি ল'বা।
উম।
নহ'লে আকৌ পিছত ইঞ্জিন বেয়া হৈ যাব।
অ তাকেই। এইবাৰ ধেৰি ভাল কৰিব লাগিব।
উম, তুমি কামত সোমালা নে বহি আছো এতিয়া?
মই এতিয়া পঢ়ি আছো বাৰু।
অ।
তুমি?
মই তোমাৰ এই কাম এটাত সোমালো।
অ অ, কি কাম?
এই আৰ এম পি চিনেমা হলত তোমাৰ হেৰি যে, এ পপকন চ কন দিব লাগে যে, এ তাতে কৰি আছো।
অ, ভালেই দিয়া।
উম, মাহে হেৰিকে দিয়ে ন হেজাৰকে।
ন হেজাৰ।
উম কৰি আছো আৰু নিজৰ খচটো ওলাই আছে।
তাকেই, এনেই থকাতকে।
উম। তাৰপিছত কম্পিউটাৰ শিকি আছো তোমাৰ।
উম।
কম্পিউটাৰ তোমাৰ মই সন্ধিয়া টাইমত যাম ৰাতিপুৱা দাত আঠটাপা থাকে।
অহ।
চাৰিটা লাগে কাম।
উম।
তাৰ পিছত পাঁচটা মানৰ পৰা ক্লাছ কৰি থাকে ঘৰা আহ।
অ অহ, কত আমাৰ তেজ লিও উঁহ, অহ অহ অ। তাকেই।
অ তোমাৰ হেৰিডোখত আছে
ক'ত
এ চি এট চি বুলি কয়
অ অ
তাতে কৈ আছো
অ তাত কৰিছ ন
অ অ
উম
তুমি তুমিও কৈছিলা নেকি
উম
অ ভালেই ন তাত চাহজন উম
মোৰ চাৰ্টিফিকেট আহিবই আৰু এইকেইদিন মানতে
অ তোমাৰ কমপ্লিট হ'ল
উম
মোৰ আৰু এমাহ মান আছে
অ অ
তোমাৰ এই মাহটো পোৱাৰ পিছত হৈ যাব আও একজাম দিব পাইম টাইমে পোৱা নাই যাবলৈ ভাগৰ লাগে গৰম বহুত যে।
তাকে গৰমটো ধেই পৰিছে।
উম আমনি লাগে যোৱাই নহয়। একদম দিনটো কাম কৰি পেলাই ভাগৰ লাগি গলে ক্লাছ নাযাওঁ কেতিয়াবা।
অ তাকেই।
কি তুমি কলেজ গৈ আছা
মই গৈ আছো বাৰু এতিয়া গৰম বন্ধ যে
অ অ তোমালোকৰ ইণ্টাৰ্ণশ্বিপ হোৱা নাই নহয় ন
নাই নাই আমাৰ হ'বহে
উম ফিপ চেমত হ'ব ন
ফিপ ছেমৰ হ'ব
উম
অ
বাকী বাইক চাইক লোৱা ধান্ডা কৰা নাই
বাইক ল'ম ল'ম সেইখন ল'ব লাগিব বাৰু এতিয়া নহয় চাগে।
অহ
এবছমান পিছত।
উম লব লাগে আও স্কুটিখন। চলাই চলাই আমনিয়ে লগা হৈছে।
উম
ময়ো আজি চাই আহো দাম দামো মিলিলে ল'ম চাগে।
তাকেই তেচায়েটা কৰি আহিবা নহলে।
অ সেইটোৱে চলাই চাব লাগিব।
উম
নতুন মানে বহুত পৰি যায় সেইকাৰণে ক আমি ইমান পইচাও নাই।
অ
তোমাৰ এই যিকেইটা পইচা গোটাইছো সেইকেইটা দিয়ে ছেকেণ্ড হেনত ই এম আই কৰিম চাগে। হুম ফাইনেঞ্চত
অ ভালেই ল'ব লাগে বাৰু বায়েক এখন লাগেই।
উম এই দূৰলে যাব বলৈ আও ভাল আও মানে।
উম,
স্পুটিত দুৱলে যাব নোৱাই যে।
তাকেইতো ইমান মানে ভাল নহয় কম্ফটেবল নহয়।
উম,
দাইট কৰিব জানে।
এতিয়া খোৱাপ খাই আছা নেকি ভাত?
উম, ভাত খাই আছো মই।
অ', অ',
বাতৰে
পইব এদিন ফুৰিব যাম ওলাবা মই বাইকখন যদি আজি বচ খন লাগে লৈ ল'ম।
অ',
দুই, তিনদিনৰ পিছত ফুৰিব যাম দিয়া ওলাবা।
অ', অ', যাব পাৰি বাৰু।
এই তোমাৰ শিৱসাগৰ চাইদে যাম।
অ', অ',
এপাক এদিন ৰাতি থাকি পেলাই গোটেইখিনি ঘূৰি আহিম আৰু শিৱসাগৰ।
উম, পাৰি-পাৰি।
উম,
মোৰ বাইকখনো অলপ ফ্ৰী হ'ব চলালে।
অ, দুইটাই চলাম বাৰু আধা তুমি চলাবা আধা মই চলাম।
অ', অ',
অকলে ভাগৰ লাগিব ইমান দূৰ।
তাকেইটো।
আৰু চলাই পোৱা নাই যে এনেকে।
উম, তাকে।
প্লেন এটা বনাব লাগিব এনেকে আমি ফুৰিব যোৱা।
অ', পাৰি থাকি ল'লে ভাল হয় মানে ভালকে ঘুৰিব পাৰি আৰু।
উম- উম বাকী তোমাৰ তাত একজৰ হেলমেটটো আছে নহয়?
আছে -আছে এটা আছে বাৰু।
উম- উম মই এটা কিনিম ৰবা।
অ, কোনটো এজৰে ল'বা নে বেলেগ ল'বা কিবা?
এজৰৰে লওঁ এই কলাটো ল'ম ছাগে।
অ', অ',
সুধিছোঁ তোমাৰ এতিয়া এভেইলেবল নাই দুদিনমানৰ পিছতহে আহিব।
এইটো বহুতে লৈ লয় যে?
অ',
সেইকাৰণে ষ্টকত নাথাকে।
সেইটোৱেই পুৰা চেল হৈ যায় আহে লগতে চেলেই হৈ যায়।
উম,
সিদনাখন বুকিং কৈ থৈ আহিছোঁ এহেজাৰ এটা দি থৈ আহিছোঁ।
অ, তেনে আনিব চাগে।
এসপ্তাহ মান লাগিব বুলি কৈছে।
অ',
আহিলে লৈ আনিম আওঁ।
অ', অ',
আৰু হেৰি তুমি ৰাইডিং গিয়াৰ টো কিনা নাই ন'?
নাই- নাই সেইটো মোৰ কিনিবলগীয়া হৈ আছে বাৰু।
অঁ।
কিনিম আৰু মানে পইচাটো যোগাৰ হোৱা নাই যে।
উম দামটো বেছি হয় ৰাইডিংকে মই সুধিছিলো।
হয় নেকি।
উম চেকেণ্ড হেণ্ কৰ'বাত নাপায় ন সেইটো?
ছেকেণ্ড হেণ্ড নাই নাপায় কোনোবাই যদি বেচে তেনেকে তেতিয়া পোৱা যাব নহয় এনে দোকানত নাপায়।
উম।
চব নতুনে থাকে।
দামটো বেছি কৈছে মানে একযোৰৰ জেকেটটোৰ দাম। এই তোমাৰ পোন্ধৰ হেজাৰ কৈছে।
অঁ অঁ বেছি হৈছে বাৰু অলপ।
আৰু ৰাইনক্সৰো আছে ৰাইনক্সক এটাও দাম বেছি।
অঁ অঁ। দাম এইবিলাক হেৰি যে চছেফটিৰ কাৰণে বনাই না সেইকাৰণে ল'বই আৰু দাম।
ফাৰ্ষট বাইকখন লৈ লওঁ তাৰপিছত যদি কালাৰটো গোট মিলাই এনে যিকেইটা পেণ্টো ল'ম।
উম। ফুল মানে হেৰি থাকিলে ভাল আৰু ৰাইডত যাবলে।
উম আৰু বহুত সপোন আছে আকৌ পৰা ৰাইড মৰা।
অহ। এইটো মোৰো আছে বাৰু-
একো নাই এটা টাইমত পুৰা মাৰিম আৰু ৰাইত দিয়া।
উম মাৰিব লাগিব। বাইক যদি দুইখন থকাতেন তেতিয়া আৰু ভাল হ'ল হয়।
অঁ।
তেতিয়া আমি লগৰো বেছি যাব পাৰিলোহেতেন।
বাকী তুমি কি ল'বা বাইক ললে?
মই হিমালয়ানে লওঁ নেকি। ফৰ ফিফটিখন উম। মানে ভাল এখন টুৰিঙৰ কাৰণে।
হয় বাৰু তোমাৰ পিছফালে পুৰা টপ বক্স লগাই একদম ৰাইড মাৰিবা আৰু।
পুৰা একদম কম্ফৰ্টেবলো হয়।
উম চাচপেনচন বিলাক বহুত ভাল দিছে এইবাৰ ফ'ৰ ফিফটিখনত।
আহ দে।
আৰু হাইৱেটো ধ ধুনীয়াই দৰে মানে হাড্ৰেতৰ ওপৰতে যায়।
ক্ৰোচ কৰিবলৈ কাৰণে বঢ়িয়া।
উম।
উ
মান এই পাহাৰ চাহাৰ বিলাকতো ভাল হ'ব অফ্ৰ ৰোডতো
উম।
তাৰপিছত হাইৱেটো ভাল সেইখন।
ভাল ভাল, মানে চব ফালৰ পৰা মানে অলপ অলপকৈ আছে আৰু চবতে।
তোমাৰ দামটোও ইমান বেছি নহয়তো চাৰে তিনি মানত পায়ে যায়।
এই।
ওলাই যায় চাৰে তিনি লাখ মানত চাৰে তিনি চাৰি মানত।
তাকেই ই এ মাই টো পাৰি বাৰু থবলে।
উম, ডাউন পেমেন্ট কিবা এটা দি পেলাই ই এমা আইত উলিয়াই ল'লে-
উম।
ভাল আছে দেই বাইকখন ময়ো চাই আছোঁ কিন্তু দামটো এতিয়াৰ কাৰণে মোক বহুত দামতটো বেছি-বেছি লাগি আছে।
অ'
সেইকাৰণে ছেকেণ্ড হেণ্ডে ফ'ৰ ইলেভেন এখনে আজি চাব যাম।
ফ'ৰ ইলেভেনটো তোমাৰ ডিছকণ্টিনিউ কৰিলে বোলা।
ডিচকণ্টিনিউ কৰিলে কিন্তু ছেকেণ্ড হেণ্ড।
অ'-অ'ছেকেণ্ড হেণ্ড।
দুহেজাৰ হেৰিৰ মডেল একৈশৰ।
অ'-অ'
তাৰপিছত আৰু বুলেট খন হেৰি দুহেজাৰ ঊনৈশৰ মডেল আছে।
অ' বুলেটখনো বেয়া নালাগে দেই আকৌ।
উম চলাই বহুত কমফৰ্ট আছে বুলেটখন। টাউ চাওণ্ডে নিদে।
তাকেই মই চলাইছিলো মাজতে লগৰ এটাৰ ভাল চলাবলে। একদম স্মুথ হয় উম।
ধুনীয়া আছে বাইকখন চলাবলৈ।
অ'। কি?
এই পুৰণা কেইখন হ'লে আৰু ভাল মানে লগাই ল'লে পুৰা চাউডটো দিয়ে যে।
অ'-অ'।
নতুন কেইখনত চাউণ্ডো কম কিন্তু চলাই ভাল লাগে আৰু।
অ'-অ'। বাকী তেনে ঠিকেই আছে ন' মই ভাতটো খাই লওঁ।
উম-উম-উম হ'ব আৰু দিয়া ন'।
অ'-অ'
অ'